কি কৰি আছ?
এয়া গৰুকেইটা লৰাবলৈ আহিছিলো ইমান গৰম পৰিছে। বলো পানী অকান খাই গৰু গুইল দি থৈ যাওঁ।
অ' মই সেই গৰু কেইটা লৰা বুলিয় আহিলো তাৰ পিছত বোলো কাৰোবালৈকে ফোন এটা কৰো তাৰপিছত তোৰ নাম্বাৰটো পালে মই বোলো তোলৈকে কৰচোন তইতো খবৰ খাতি নলয়।
এ তাকেহে বোলো এইকেইদিন অকমান ব্যস্ত হৈ আছিলো।
উম, হুম,
তাকে তহঁতৰ মনত যে পৰিলে ভাল লাগিলে দে।
তাকে, তাকে বাকী খবৰ খাতি ভাল আৰু ন?
খবৰ ভগৱানেকে ভালে আছোঁ আৰু তহঁতৰ ভাল নহয়।
উম, আছো আৰু কিনো কবি যিডালহে গৰম পৰিছে।
অ' ঘৰত চবৰে ভালে আৰু ন?
ঘৰত সকলোৰে বৰ্তমান ভাল ভগৱানৰ কৃপাত।
অ',
তহঁতৰ মা দেউতাহঁতৰ ভাল নে?
উম, তাকে ভালে আছে আৰু।
বাকী কথা এটা তোক বেয়া পাই আছো আকৌ।
ক চোন ক?
তই যে বা বিয়ালৈ নামাতিলি?
এই মই মাতিম বুলি ভাবিছিলো তাকে মানে অকমান প্ৰব্লেম এটা হ'ল। তোৰ তই আকৌ ক'বাত আছিলি গে যে।
অ',
এ ত মই বোলো ই আহিব নোৱাৰিব চাগে এনেই ফোন কৰি কোৱাত কে বোলো নকওঁৱেই আৰু।
তাকে, তাকে এনেই থাকে।
তাৰপিছত মানে ইমানে বিয়াখন, বিয়াখন মানে ইমান ডাঙৰকে পাতিব পৰা নহল।
অ',
এই অকণমান অসুবিধা এটা হ'ল থুলমূলকৈ পতাহে হ'ল।
ঠিকে আছে দে ভালে কুশলে গ'ল নহয়?
গ'ল, গ'ল মই বোলো তই ঘৰলৈ অহাৰ পিছতে মই বোলো এদিন ভাত খোৱাকে মাতিম বুলি ভাবি আছো। তই ঘৰলৈ কেতিয়া আহিলি?
উম, হ'ল আজি তোৰ সাত দিন নে, আঠ দিন হ'ল।
অ' তেতিয়া হ'লে পাৰিলে এপাক আহিবিচোন ভাত খোৱাকৈ।
তাকে, তাকে যাম ৰ' সময় সুবিধা মিলাই লওঁ, মানে কি হ'ল মইতো এনে এতিয়া অহা প্লেনিং নাছিলে ঘৰলৈ।
অ'কেলে আহিলেনো?
এ তোৰ মানে দেউতা ভাগৰ অলপ গা ভাল নহয়।
অ',
তাৰ পিছত সেইটো কাৰণে, আহিলো আৰু খেতি হেৰি কৰিবলৈ যে। মানে খেতি কৰো যে এতিয়া আমি।
সেই দেউতাৰ কি হৈছেনো?
দেউতাৰ মানে টোৰ হাই প্ৰেচাৰ আছে। তাকে হস্পিতেল লৈ গলোঁ।
অঁ ভাল হৈছে এতিয়া?
এতিয়া ভাল হৈছে আৰু।
তাকেহে দে ভালকে চোৱা-চিতা কৰি থাকিবি আজিকালি মানুহৰ কোনো থিয়তা নাইকিয়া হৈছে নহয়, কেতিয়া কাৰ কি হয় ভগৱানেহে জানে আৰু।
সেইটোৱে সেইটোৱে সেইটো কাৰণে গুচি আহিলো, নহলেতো ইমান ঘপকে গুচি নাহিলো হেঁতেন। বাকী ভাত পানী তই কিহে খোৱা হ'ল তোৰ?
ভাত তোৰ এ মাটি মাহৰ দালি বনাইছিলে।
অঁ।
তাৰপিছত আকৌ ৰঙালাও মটৰ মাহ এনেকে ভাজি এখন বনালে।
ঠিকে আছে ঠিক আছে দে এনো
তেনেকেই খায় পেলাই বোলো এতিয়া গৰু কেইটা লৰাই থৈ যাওঁহি। তই কিহে খালি ভাত?
মই তোৰ দালি বনালো, নিজে বনালো বাৰু, মা মানে পথাৰলে গ'ল।
অ' অঁ।
তাৰপিছত দালি বনালো, তাৰপৰা এই অথনি গৰু দিব আহিছিলো মেথাউৰিত।
অঁ'।
তাৰপিছত তাত আকৌ বহুত ধুনীয়াকে তোৰ হেৰি আছিলে, ঢেঁকীয়া গজি আছিলে। তাৰপিছত মই বোলো বহুত দিন ঢেকীয়া খোৱাও নাই, মানে এনেকুৱা শাক সেউজীয়া শাক-পাচলি।
ঢেকীয়াকে বুটলি লৈ আহিলি মানে?
উম, তাৰপৰা ঢেকীয়া বুটলি আনি সেয়া ভাজিলো ধুনীয়াকে ৰ'দত শু কুৱাই মেলি লৈ, তাকে হে দিয়ে খালো আৰু।
এই নহয় ঢেকীয়া খায় পেলাই মই আকৌ এই গৰম দিনত তোৰ পানী দিয়া ভাতৰ লগত ঢেকীয়া ভাজি অকণ হ'লে ভাল পাওঁ।
এই বহুত ভাল লাগে, লগত যদি উম, লগত যদি কেতিয়াবা তোৰ এনেকে সৰু-সুৰা মাছ পোৱা যায় পিটিকা কৰি
অঁ, পুঠি মাছ গৰৈ মাছৰ এনেকে যদি অকমান থাকে। উম, ভাল লাগে ভাল লাগে, গৰমত তেনেকে খায় ভাল লাগে।
বাকী মা দেইউতা হঁতে এতিয়া কি কৰি আছে? উম। সেউজীয়া শাক-পাচলি খায় থাকিব লাগে, মা দেউতাহঁতে কি কৰি আছে বৰ্তমান?
এ আমাৰ বোকা দিছিলে আজি। তাকে এতিয়া মাটি ৰুই আছে, আৰু ৰোৱনী দুজনী আহিছিলে মানে। তাকে আকৌ ধৰ ৰোৱনী কেইজনীও অকলে থাকিবলে বেয়া পাই মাও তাতে আছেগে।
হয়, বাৰু হয়, তাকে বেছি টাইমলেকে থাকিব নিদিবি, কি হৈছে মানে ৰ'দটো বহুত দিছে, তহঁতৰ
ৰ'দতো ব এই ৰ'দ পোৰা দি আছে, বুলো বুলো হেৰি অকমান পিছতে গুচি আহিবলে কৈছোঁ। এ মানে গছৰ- গছৰ চাঁহতে আছে। এ বাঁহ কেইজোপ মান আছে ওচৰতে, আহ সেইদখতে আছে।
তাকে তহঁতৰ সেইফালেতো গছ-গছনি ইমানকে নায়েই।
নাই নাই অকল এই বাঁহ দুজোপা মানহে আছে, আমাৰ মাটি ৰুৱাৰ ওচৰতে। ইমান গছ-গছনি নাইকিয়া হল আগৰ নিচিনাকে।
উম অকল এই মানুহ বিলাকৰ জহতেই হৈছে, আমাৰ এইফালও সেই একেই নহয় আগতে ইমান গছ গছনি আছিলে, এতিয়া মই আহি পেলাই দেখি খিছোঁ গছ-গছনিয়ে নাই।
তাকে মানুহবিলাকে গছবিলাক একেবাৰে খৰিৰ কাৰণে লৈ লৈ কাটি কাটি লৈ গুচি যাবলৈ ললে আৰু। এতিয়া মোৰ মেঠাইৰিটোলৈ আহিছিলোঁ, গছ এজোপা নাই চাহ ৰখিবলৈ।
তাকে এজোপা, দুজোপা হলেওঁ গছ থাকিলেহে ভাল লাগে মানে ত' কি হয় তেতিয়া তো গোলকীয় উত্তাপতো নিয়ন্ত্ৰণত থাকিব।
অ', এতিয়া আহি পেলাই মই ইয়াত এ' ছাতিটো লৈ আহিছিলো কাৰনে হে আছোঁ, বুলো ইমান গছ-গছনি নাই। ত' চাত অকমান ৰখিবলৈও জেগা নাই।
অ' তাকে বহুত গৰম পৰিছে অ' আৰু মানে লগত লগত তোৰ কেইবাদিনো বৰষুণ দি দিলে যে। সেইবাবে মানে এতিয়া তোৰ এইকেইদিনৰ ৰ'দটো বেছিকে গাত লাগিছে, তেতিয়া গাটো কোমল হৈ আছিলে ন'।
বৰষুণ দিলেও একেবাৰে নে- নেৰা নেপাকে বৰষুণো দিব লাগে। আৰু ৰ'দ দিলেও, একেবাৰে ৰ'দ দিয়ে থাকে। এয়াত এ' চাৰি পাঁচদিনমান হ'ল, অকল ৰ'দ দিয়ে আছে।
থাকে থাকে ৰ'দ দি আছে।
ইমান ৰ'দ দিছে, মানুহ থাকিব নোৱাৰা হয় গৈছে।
হয়', হয়', বাকী মই কথা এটা ভাবিছো মই যেতিয়া আহিলো, তয়ও এতিয়া ঘৰত চাগে তোৰ' কলেজ বন্ধ দিলে চাগে ন'?
উম', কলেজ বন্ধ দিলে আজিৰ পৰা দিছে।
অ', তেতিয়া আমি এই গৰম বন্ধৰ দিন কেইটাতে কৰবাত ফুৰিব যাওঁ। কৰবাত মানে মই ভাবিছো, তোৰ মাজুলী যাওঁ বুলি ভাবিছো।
এই তই আকৌ এসপ্তাহৰ কাৰণেহে বন্ধ আছিলে আমি গ'লেতো তোৰ, কেইদিনমান হাতত লৈ যাব লাগিব চাৰি, পাঁচ দিন মান।
উম', হুম তাকে মই এইটো মিলাম আৰু কিবা এটা কৰি।
অ', যদি মিলাব পৰা চাচোন ন' মাজুলী যাম যাম ভাবিয়ে আছিলো বুলো মাজুলীত এখনই অকমান ঘূৰি আহিমগে, গোটেই সত্ৰ কেইখনো চাম।
তাকে মোৰ সেই আশাটো আছে মানে মাজুলীত গৈ পেলাই তোৰ আটাইকেইখন সত্ৰ চাই তাতে তোৰ বহাত এদিন দুদিন থাকিবলৈও মন এটা আছে। আৰু লগতে তোৰ অ', তাত মানে খাদ্যবিলাকো বহুত ধুনীয়াকে বনাই খুৱাই মানে তাত আমাৰ এই ব তাৰ ল'ৰা এজন আছে
অ', সত্ৰতে থাকে নেকি?
উম', সেই বসাত থাকে মই তা সৰুতে যোৱা মানে মই সেই তেতিয়া গৈছিলো আৰু তেতিয়া ইমান মনতো নাই।
অ', তেতিয়া আমি গৈ পেলাই সত্ৰতে থাকি পেলাই আ তহত যেতিয়া কাৰ কাৰ লৰা বুলি কলি?
এ' বৰ্তাৰ লৰা।
অ বৰ্তা ল'ৰা আছে যদি আমাৰ সুবিধা হ'ব।
সুবি অ' সেইটো সুবিধা একদম ধুনীয়াকে কৰি দিব আৰু সি আটাইকেইখন সত্ৰ দেখুৱাম বুলি কৈছে। সি আউনীআটি সত্ৰত আছে বাৰু বৰ্তমান।
অ তেতিয়া হ'লে অ মই আউনীআটি সত্ৰত গৈছো বাৰু আগতে, ই কেইখন সত্ৰহে গৈ পোৱা নাই তেতিয়াহ'লে গ'লে সি ধুনীয়াকে দেখাই দিব পাৰিব। তাৰ পাছত আকৌ আমি সত্ৰতো অকমান, অ
তাকে মই ভাবিছো
সত্ৰত, অ
মই ভাবিছো মুখা শিল্প শিকি আহিম বুলি ভাবিছো মানে অকমান শিকি মেলি আমিও বনাব পৰাকে অ' অ'সেইটো বস্তু।
অ' তেতিয়া মানে বাঁহৰ বনোৱা আমিতো আমাৰ ইয়াততো বাঁহ আছেই। বাঁহৰ এনেকেই এই শিকিব পাৰিলে ভালেই বাৰু অসমীয়া বস্তুবিলাক অকণমান শিকিবও লাগে।
তাকে আমাৰ অসমীয়াৰ এইবিলাক একো-একোটা প্ৰাণ আৰু দেচোন।
তাকেহে মই ভাবি আছো। তেতিয়াহলে গ'লে অক-অকল মাজুলীলৈকে নাযাওঁ এনেকে শিৱসাগৰ হৈ এনেকে অকণমান ঘূৰিম।
অ' শিৱসাগৰ হৈ মই ভাবিছো শিৱসাগৰ হৈ জয়দৌল কাৰেংঘৰ এইবিলাক সকলো বিলাক চাই পেলাই আহিবলৈ মন এটা আছে মোৰ।
তাকে, তাকে গ'লে মানে গ'লে এদিন, দুদিনৰ কাৰণে নাযাওঁ চাৰি পাচদিনৰ কাৰণে গৈ গোটেই জেগাবিলাক চাই মেলি একেবাৰে ভালকে আহিম আৰু।
অ' চিৱচাগৰতো তেনেকে চিন্তা কৰিবলগীয়া বস্তু নাই বাৰু মানে থাকিবলে মেলিবলে মানে কি হয় তাত আমাৰ বৰ্তাৰ ঘৰ আছে।
বৰ্তা ঘৰ আছে নেকি তেতিয়াতো আৰু সুবিধা হ'ব, তেতিয়া থকা মেলাতো আমাৰ সুবিধা এটা হ'ব।
অ', তাত খোৱা-মেলা আৰু থকা-মেলা আৰু মানে ময়ো ইমান ভালদৰে তাত জেগাাবলাক চিনি নেপাও তথাপিও দাদাই ক'লে যে অ' বৰ্তা ঘৰৰ দাদা আছে দাদাই ক'লে বোলে তহঁত আহিবি যদি কোন, কোন আহ মই তহঁতৰ আটাই আটাইখিনি বস্তু আমাৰ চিৱচাগৰত থকা সকলোখিনি বস্তু দেখুওৱা দায়িত্ব মোৰ।
অ'তেতিয়াহ'লে শুন, আমি অকল তয়ে-ময়ে টো যাব নোৱাৰো চাৰি, পাঁচটা আমি তোৰ লগৰ দুটাকো লবি, ময়ো এটা ল'ম তেতিয়া আমি পাঁচটা গ'লে ধৰ গাড়ী এখন লৈ গ'লে পাঁচ টা যাবলৈ সুবিধা হ'ব আৰু পাঁচটাতকে বেছি নল'বি।
উম, সেইটোকে কৰিব লাগিব আৰু।
সাতটা যাবলৈও অসুবিধা হয়।
অসুবিধা হয় অ।
মানে পাঁচটা গ'লে ধৰ আ ধুনীয়াকে যাব পাৰিম আকৌ অ' সুবিধা হয় আৰু চব ফালৰ পৰায়ে।
সুবিধা হ'ব, সুবিধা হ'ব তাকে মইতো গাড়ী লৈ ল'ম বাৰু সেই টোলে চিন্তা কৰিব নালাগে তহঁতে।
তেতিয়া হ'লে মই শুন আজি ৰাতি হোৱাটছআপ গ্ৰুপ এটা খুলি পেলাই তোকো গ্ৰুপ এডমিন টো দি দিম তাৰ পাছত তয়ো তোৰ লগৰ কেইটাকো এড কৰি দিবি।
অ'ঠিক আছে, ঠিক আছে ময়ো মোৰ লগৰকেইটাক এড কৰি দিম। সিহঁতেও সময়ৰ সুবিধাটোতো মিলাব লাগি
অ'চবৰে সময় সুবিধাটো মিলাই তেতিয়া যাব পাৰিম আৰু।
তাকে, তাকে সেইটোকে কৰিম আৰু দে।
অ'তেতিয়া মানে ভাল হয় আৰু চব ফালৰ পৰা। মানে সেহেতেও সুবিধা অসুবিধাটো চাব লাগিব আৰু খেতি চিজন এতিয়া চবৰে আমাৰ ধৰা আৰু এসপ্তাহ দছ দিনত আদায় হৈ যাব আৰু বেলেগৰ বা কেইদিন লাগে। কিছুমানে এতিয়া মাটি ৰোৱাই নাই।
অ'সেইটোৱে, সেইটোৱে বাকী এতিয়া তহতৰ কিমান মান ৰুলি খেতি বৰ্তমানলৈকে?
আমাৰ টোৰ তিনি, চাৰি বিঘা মান হ'ল আৰু পাঁচ বিঘা-ছবিঘা মান আছে তে তাৰ পিছত হৈ যাব আৰু আমাৰ ৰোৱনী লগোৱাহে হয়। এ, তোৰ বেছি দিন নালাগেই।
অ' আমাৰো এইবাৰ ময়ো নাছিলোঁ তাৰপিছত দাদাও ঘৰত নাছিলে দাদাই বাহিৰত আছিলেগে।
বাহিৰত আছিলেগে অ'‌ মই গম পাইছিলোঁ অকমানকে।
অ', তাৰ পৰা মানে কি হ'ল এ পানীটো আমাৰ এবাৰ ইয়াত বহুত হৈছিলে যে, সেইবাবে মানে তোৰ কঠীয়াটো ইমানকে উম, পানী বহুত হৈছিলে বৰষুণৰ দিন কেইটা।
এ, কোন অ- কোন পিনেদি আহে নো ইমান পানী, বৰষুণৰ পানীটো নে বেলেগ?
এ, বৰষুণৰ পানীয়ে, বাকী তেনেকে পানী নাই বাৰু। এ বৰষুণৰ পানীটোকে জমা হৈ পেলাই মানে উম, বৰষুণৰ পানীটো জমা হৈ পেলাই তোৰ ৰাস্তাও চিঙিলে আৰু তোৰ কঠীয়া পাৰিছিলে মানে প্ৰথমবাৰ, সেই কঠীয়া ডুবি পেলাই কঠীয়াবিলাক নষ্ট হৈ গ'ল। এতিয়া আকৌ মই অহা পিছত অ', অ', মই অহা পিছত আকৌ কঠীয়া পাৰিলোঁ মানে এতিয়া।
অ', তেতিয়া ক- মানে তহঁতৰ এইবাৰ অকমান লোকচানে হৈছে।
উম, অকমান শেহতীয়াও হৈছে।
কঠীয়া দুবাৰ পাৰিবলগীয়া হৈছে মানে, তহঁতৰ খেতি এইবাৰ শেহতীয়া হ'বগে দেখোন।
উম, খেতি এইবাৰ শেহতীয়া হ'ব অলপ।
তহঁতৰ ৰোৱনী-চোৱনী লগাৱ না কি?
উম, ৰোৱনী লগাও। সেইটো কাৰণে বা অলপ ভালেই, মানে কি হয় ৰোৱনীখিনি লগাই দিলে, আৰু আমাৰ ইয়াত মানে তেনেকুৱা চিষ্টেম নাই, পইচা-পাতি নলয় বাৰু। মানে কি কৰে তোৰ, ইঘৰে সিঘৰক ৰুই মেলি সহায় কৰি দিয়ে। অ', খানা এটা খুৱাই দিলে হৈ যায়।
অ', তহঁতৰটো তেতিয়া সুবিধা আছে। আমাৰ বাৰু ৰোৱনীক ৰেগুলাৰ চাৰিশ-পাঁচশকে দিবই লাগে। এ পইচা দিয়াটো ডাঙৰ কথা নহয়, তোৰ মানে এতিয়া ঘৰৰ মানুহ তিনিটা-চাৰিটা আছোঁ, তাকে গোটেইকেইটা, মাও আজিকালি নোৱাৰা হ'ল মাটি ৰুব।
উম, সেইকাৰণে হেৰি কৰিব লা গে আৰু, মা-দেউতাহঁতকো অলপ এতিয়া আমি যেতিয়া ডাঙৰ হ'লো, আমি সহায় সুবিধানো কৰি নিদিলে কোনে কৰি দিব, ন'? আৰু তো খেতি-বাতিটো হৈছে আমাৰ অসমীয়াৰ উম, আমি অসমীয়া বস্তুটোৰ যদি এৰি দিওঁ, তেতিয়াহ'লেতো বহুত হেৰি হ'ব। কাৰণ পিছৰ প্ৰজন্মই আমাৰ পৰাই একো নিশিকিব। খেতিটো বাদ দে, আজিকালিতো বোকালে নামিবলে সিহঁতে বেয়া পায়, মানে ঘিণ কৰে বিশেষ
অ', বোকা নামিবলে ঘিণ কৰে অ'।
উম, সিহঁতে বোকা অকমান ভৰিত লগা লগে লগে সিহঁতে ভৰি-হাত ধুই মেলি আহিবগে। কিন্তু আগতে আমি ইমান ধুনীয়াকে বোকাতে পৰি থাকোঁ বুলি ক'ব পাৰি।
অ', তাকে গৰু ল'ৰা হ'ল নে তোৰ?
নাই, নাই, হোৱা নাই, হ'ব আৰু মানে আৰু দুটা গৰু আছে লৰাবলে।
তেতিয়াহ'লে হ'ব দে আৰু, ময়ো এই গৰুকেইটা লৰাই পেলাই ঘৰলে যাওঁগে।
অ', ঠিক আছে।